হয়। দেই, অহ'।
উম'। ভালনে?
ভাল, ভাল।
ক'ত আছ?
এই মই ৰুমতে।
অ'হ স্কুল গ'ল?
অ' অ' স্কুল গৈছিলোঁ কলেজ।
বাকী পঢ়া-শুনা কেনেকুৱা চলিছে?
পঢ়া-শুনা ঠিকে চলিছে। ক'ত আছে এতিয়া ক'ত আছা এতিয়া?
মই হেৰিত এইটো গাওঁখনৰ নাম নাজানোঁ, এই সেইফালে আহিছো ই-কাৰ্ট ডেলিভাৰীৰ কাৰণে।
অ' অ'। বাকী খবৰ খাতি ভাল নহয়?
তোৰ?
মোৰ ভালেই।
অ' বাকী কেনেকুৱা লাগিলে, কেনেকুৱা লাগিছে এতিয়া? উম' ভালেই, মোৰ ভালেই। লগৰ বনাইছা নাই?
লগৰ বনিছে আৰু? খোৱা-বোৱা কৰিছ নাই?
নাই নাই এতিয়া কৰিম আৰু, হাত মুখ ধুইছোঁ।
অ' অ'।
হে। বাকী কিহত ল'লি? জ' দিয়া।
মই চায়ঞ্চ।
বিজ্ঞান ন'?
অহ।
উম।
অসমীয়া, তোমাৰো অসমীয়া আছে নে?
আছে, আছে।
অ', ভালেই, গণিত লৈছা নে?
তাত মই ভূগোল ল'লো।
অ', বঢ়িয়া। হ'ব দিয়া।
কলেজৰ পৰা পালিহি ন?
উম, উম অ', হেৰি নহয় তহঁতক হেৰি এইটো কি, হেৰি এইটো কি বুলি কয় ফুৰাবলৈ নিয়ে নে বিদ্যালয় পৰা?
অ', নিয়ে, নিয়ে।
কোনফালে?
এতিয়ালৈকে গম পোৱা নাই ক'লৈ নিব এই
আমাৰ নিব, আমাৰ চৌবিশ তাৰিখে হেয়িলে নিব কলাক্ষেত্ৰ
অ', অ', ঠিকে আছে তেতিয়া আমাৰো এ নৱেম্বৰ মাহ, মাহতহে নিব নেকি?
এ, মই ভাবিছিলোঁ শ্বিলং, তিলং যাম বুলি নিনিয়ে।
অ', অ', ইস্কুলৰ পা মানে নিবলে সুবিধাও হয়
অ'। অ'।
তেতিয়া তই যাবি নহয়, লগত? উম, উম।
অ'।
অ'। হ'ব তেতিয়া পিছত পাতিম, উম, অ', ঠিক আছে।
হ'ব, হ'ব।